কি কৰি আছা?
অ', মই এনেই আছোঁ দিয়া। তুমি কি কৰি আছা?
উম, মই এনে সেই ৰিল চাই আছিলোঁ। ভাবিলোঁ তোমাৰ লগতে কথা পাতোঁ বুলি, বহুত দিন ক'লে কৰা নাই। আজিকালি তুমি ক'লে নকৰা, ক'লে কৰা বন্ধ হৈয় দিছা।
এই নাই টাইমেই নাপাওঁ কলেজ যাব লাগে আকৌ ঘৰৰো কাম থাকে।
অ', অ', বুজিছোঁ। আচ্ছা, পিছে কিবা খালা কি নাই?
অ', ৰাতিপুৱা চাহ পানী খালোঁ, তাৰ পিছত ভাত খালোঁ, তুমি খালা?
অ', খালোঁ মই।
তুমি কি খালা তুমি?
অ', সেই চিকেন আনিছিলেহ, সেইটো মানে কালি ৰাতিয়ে বনাইছিলে সেইবোৰে খালোঁ ভাতেৰে।
ভালে তুমি এনে চিকেন ভালে পোৱা ন?
অ', চিকেন, মটন মই টো মিঠ বহুতে ভাল পাওঁ। তুমি?
মইয়ো ভালে পাওঁ।
আচ্ছা আৰু মানে কাম চাম হ'ল ঘৰৰ?
ঘৰৰ কাম সাৰিলোঁ বিচনা ঝাৰিলোঁ ঘৰ ঝাৰু মাৰিলোঁ। এনেই অলপ আমাৰ হেল্প কৰিলোঁ।
এইখিনি আৰু তাৰ পিছত গা চা ধুম, তাৰপিছত কাম খ তুমি কৰিলা?
অ', মই কৰিলোঁ। বাচিং চচন ধুই দিলোঁ আৰু অলপমান লাইক মাচষ্টিং বাগেৰে কৰি ল'ম মায়ে ঘৰ ঝাৰু মাৰি মচিব আৰু।
উম হুম। আজি, আজিতো মানডে ন?
অ', কিন্তু মানে কলেজ যোৱাই নাই ৰবা। তুমিও নগলা ন আজি কলেজ?
নাই গাটো ইমান এটা ভাল নাই সেইকাৰণে নগোলোঁ।
অ', কি হ'ল?
এই জ্বৰ, চৰ্দি, কাহ।
আচ্ছা লাগি আছে দেই তোমাৰ ভইচৰ পৰা ঔষধ খাই দিবা, মানে আগতে নাখাবা হা আজিকালি মানে আগতে মেডচিন টো খালি কি হৈ জানা? মানে বডি টো বহুত উইক হৈ যায়, মোৰ মাইয়ে খাই দিছিলে তেনেকে। বহুত উইকনেছ হৈ গৈছিলে।
মোৰো সেনেকুৱা বহুত উইকনেছ খাইছোঁ মেডিচিন, ঠিক হোৱা নাই এতিয়ালৈ।
অ', মানে সেই কৰিবা যেতিয়া হয় মানে ফিভাৰ টো চেক কৰি ফালে তেতিয়া খাই দিবা। আৰু ঠাণ্ডা নাখাবা বেছিকে লাগিলে ফেন টো অফ কৰি বহি থাকিবা।
গৰম আকৌ গৰমো লাগে, ঠাণ্ডাও লাগে দুটাই।
তাকে আৰু এইটো মানে ফিভাৰতটো বহুত বেয়া গোটেই বডি পেইন হৈ থাকে ন ভাল নালাগে।
অ', ভালে নালাগে সেইকাৰণে একো কৰিবই ভাল নালাগে।
অ'। আজিটো মানে এনে ফ্ৰি আছা কিবা প্লেন আছে নেকি কৰ'বাত যোৱাৰ?
নাই আজি ক'তো যোৱাৰ প্লেন নাই বাত ভাবিছোঁ এবাৰ বাহতৰ ঘৰত যাওঁ নেকি? কিন্তু বৰষুণ দিলে যাব নোৱাৰিম আজিকালি দেখাই নাই সদায় বৰষুণ দি থাকে?
তাকেই, বৰষুণ দিলে মানে ফচি যোৱা হয় বান পানী হৈ যায় ন?
উম, ৰাস্তাত পানী হৈ যায় আহিব নোৱাৰা হৈ যায়।
আচ্ছাঁ মোৰো মানে বহুত মানে বৰ হৈ আছোঁ ঘৰত থাকি মই ভাবিছোঁ কৰবাত যাওঁ। আকৌ ভয়ো লাগে কৰবাত এনে মানে ভাবিলোঁ কৰবাত এনে ওলাই যাওঁ, কিবা এটা খাই আহিম ষ্ট্ৰ পৰ্ নহলে কিবা পাৰ্ক ছাৰ্ক কিন্তু ভয় লাগে ন ইমান পানী হৈ যায় ক'ৰবাত বোলে ফচি গ'লোঁ।
সেইটোও হয় বৰষুণ দিলে মানে পানী হয়ে আমাৰ ইফালে।
তাকে সেইকাৰণে আমাৰ ফালেও পানী হয় দিয়া পুৰণা বস্তিৰ সেইফালে ন? বহুত পানী, অ'।
এনে কিন্তু আবেলি সময়ত ওলাই যাই অলপ ভালে লাগে মম' চম' খাই আহিব পাৰি।
তাকে জাম দিয়াচোন যিদি বৰষুণ বেছিকে নিদিয়ে।
অ', ওলাম দিয়া এদিন, লগ ধৰিবা।
তাকে, কালি যাবানে কলেজ?
কলেজ চাওঁ ৰ'বা যদি চ'ব ঠিকে থাকে যাম, জ গাটো অলপ ভাল পাওঁ।
আচ্ছা-আচ্ছা। গ'লে মোক ক'ল কৰিবা হা লগ কৰিম তোমাৰ লগত?
অ', হ'ব দিয়া। বাকী আৰু তোমাৰ চ'ব ভালে?
মোৰ ভালে আছে, তোমাৰ ফালে আন্টিহঁত ভালে আছে?
অ', ঠিকে আছে চবে।
আচ্ছা, আৰু তুমি কিবা মানে ট্ৰেভেলিং ধৰি লোৱা লগৰ বা ফেমিলি লগত ট্ৰিপ পত যায় ভাল পোৱা নে?
অ', এনেই ফেমিলিৰ লগতে যোৱা যায় মোৰ, কিন্তু মোৰ ইচ্ছা এবাৰ ফ্ৰেণ্ডৰ লগত বাহিৰত অলপ দূৰত
ন শ্বিলং চাইডে, হা।
অ', সেনেকুৱা যায় যাব মন এবাৰ।
আমাৰ জানাই ঘৰৰ পৰা এলাও নকৰে, মোৰ প্লেন বনিছিলে অফিচৰ কালিগ কেইটালগত যোৱাৰ। ইমান সেই কৰিলে ছাৰত তে যাবই নিদিলে ঘৰৰ পৰা।
অ', আমাৰ ফেমিলি কিয় ভাই এনেকুৱা অলপ।
আৰু ভয় কৰে ন ছোৱালী আজিকালি ইমান মানে উম-উম হৈ থাকে, হ'লেও এতিয়া মই ডাঙৰ হৈছো, লাইক টুৱেণ্টি হৈ গ'ল ন।
উম, টো দিব লাগে একচোৱেলি পাৰ্মিচন।
উম, কনভিনন্স কৰিব লাগিব পেৰেন্টচক ক'ম আমি, যায় কিনে লাইক সেনেকে নহয় ষ্টে কৰিম ন, ৰাতি গুচি আহিম ৰাতিপুৱা যাম। ইভিনিং টাইমত, তেনেকে গুচি আহিব পাৰি ইভিনিং বা ৰাতি ন।
অ', তোমাৰ এনেই ট্ৰেকিং কৰি ভাল লাগে নে, ট্ৰেকিঙত যায় যে আজিকালি পাহাৰত।
হা ভাল লাগে, কিন্তু মানে মোৰ মানে ভাবি কেনে সেই লাগে। মানে বেছি খুজ কাঢ়িলে মোৰ ভৰি বিষ খাই বডি পেইন হয়, কিন্তু ভাল লাগে ন মানে, কৰি পোৱা নাই আজিলৈকে। এই পাহাৰত, হা তাকে। পাহাৰত উঠি পাইছা তুমি।
পাহাৰত এবাৰেই মানে ফ্ৰেণ্ডৰ ঘৰত যায় পাইছো পাহাৰৰ ওপৰত। সেইখিনি যোৱাতে মানে ইমান অসুবি বিধা হৈ গৈছিল, তেতিয়া মানে ভাগৰি- ভাগৰি গৈছিলো।
মইও ফ্ৰেণ্ড এজনিৰ ঘৰত গৈছিলো, ইমান মানে উঠিছোঁ ন, মানে ইমান ওপৰতো নহয় হা, ইহঁতে ইমান নিজে আছে মোৰ তাতে পোৰা ভাগৰ লাগি গৈছে।
সেইটোও হয়, পাহাৰত উঠিলে মানে অক্সিজেন নোপোৱা হৈ যায়।
উম। সেই যাম দিয়া, অ মানে ঘৰৰ মানুহক কৈ পেলাই ডেন শ্বিলং ফালে হা। ৰাতিপুৱা যাম গধূলি মানে তাকে, ঘৰৰ পৰা কয় যাম- যাম বুলি, সিহঁতৰো টাইম নিমিলে যোৱাই নহয়।
উম।
এনে তোমাৰ চিজন কোনটো মানে ঠাণ্ডা দিন ভাল পোৱা নে গৰম দিন।
মই গৰম দিন ইমান ভাল নাপাওঁ, ঠাণ্ডাৰ দিনে মোৰ ভাল লাগে। ঠাণ্ডাৰ দিনত ইমান ঝামেলা নাথাকে মানে। ঘাম পাচিনা নাহে।
সেইটো আৰু টেনিংও নহয় স্কিন মানে পুৰা ব্ৰাইট হৈ থাকে ন ভাল লাগে।
স্কীনো ভাল থাকে, মোৰ তাৰমানে গৰমৰ দিনত বহুত অইলী হৈ যায় স্কীন।
মই বহুত বেয়া পাওঁ। ভাল নালাগে, উম, গাৰ পৰা স্মেল আহা ইমান কষ্ট হয় কিবা কাম কৰোতে সেই কৰোতে, ঠাণ্ডা দিনত কি অকল জাষ্ট ঠাণ্ডাই থাকে আৰু বাকী একো প্ৰব্লেম নহয়, ৱেডাৰ ইমান ধুনীয়া থাক কে বাহিৰত যায় ভাল লাগে, বহুত ভাল পাওঁ ঠাণ্ডাৰ দিন।
উম, ব্লেংকেটৰ তলত আৰামছে শুই থাকিব পাৰি। ইয়াতে আকৌ গৰমৰ দিনত ফেন নোহোৱাকে নচলেই।
তাকে, গৰমৰ দিনত শুই কেনেও অশান্তি পাওঁ মই, মানে বেলেগ কাম কৰাটো দূৰৰ কথাই।
সেইটোৱে, বাহিৰত ওলাবও ভাল নালাগে গৰমত।
ঠাণ্ডা দিনত ঘুৰি বহুত ভাল পাওঁ, মইও ফ্ৰেণ্ড ফেমিলি বা ফ্ৰেণ্ডৰ লগত ঘুৰি পেলাই বহুত ভাল লাগে।
অ'।
এনেকুৱা বতৰত ঠাণ্ডাৰ দিন দিনে ফিল হয় কিন্তু জাষ্ট এই পানী নহলে ভাল হ'লে হয় ন বৰষ খুন্দিলেও তেনেকে একো প্ৰব্লেম নহয় পানীটো হয় যায় সেইকাৰণে ভাল নালাগে।
পানী হৈ যায় ৰাস্তাত বহুত। যিটো কাৰণে গাড়ীও ভালকে নাযায় বোকা হৈ থাকে বাহিৰতো ওলাব নোৱাৰি।
আৰু লেতেৰা-লেতেৰা পানী, এইবোৰ গচিকিব কাৰনো মন যায়?
মইতো নোলাওৱে এনেকুৱা হ'লে। তুমি
মইও। নাই-নাই বাধ্যত পৰি কেতিয়া ধৰি লোৱা এক্সাম থাকিলে তেতি
অ', কিবা জৰুৰী কাম থাকিলে যাব লাগে।
উম-উম। আৰু মানে ফ্ৰী টাইমত কি কৰি ভাল ৱাল টিভি চাই গান শুনি ফোন চাই
ফ্ৰী টাইমত মই ফোনেই চোৱা যায় আজিকালি বেছিভাগ। ড্ৰামা বিলাক চাই থাকোঁ, কোৰিয়ান ড্ৰামা হিন্দীত ড্ৰামা চাই থাকোঁ।
হা, ভাল লাগে চাই কিনে ময়ো চাওঁ কৰিয়েন বহুত ভাল লাগে।
ভাল লাগে। আৰু তুমি কি কৰি ভাল পোৱা ফ্ৰী টাইমত?
মইও ফোনতে সেই ড্ৰামা চাওঁ নহলে বলিউড ফিল্ম নহলে লগৰ লগত কথা পাতোঁ তেনেকে। তেনেকে কৰা যায়। সিহঁতৰো কালচাৰ কিন্তু ধুনীয়া ন কোৰিয়ান কালচাৰটো যে ইমান, ড্ৰেছ কেইটা আউটফিট হেটি ইমান এস্থেটিক লাগে।
অ', ভাল লাগে আৰু সিহঁত দেখিবলৈ ইমান ধুনীয়া সিহঁতৰ স্কিন বিলাক চাবাচোন।
তাকে আৰু একদম পুৰা এনেক লাগে ন এনিটাইম সিহঁতক ৱেল মানে
উম, একদম সিহঁতক মানে পাৰফেক্ট দেখা যায় আৰু দেখাত, আমাৰ ইণ্ডিয়ান বোৰক চাবাচোন, কেনেকৈ থাকে কিছুমান।
তাকে হে, আমি দেখা নাই? আমি ঘৰত থাকিলে এনেকে তেনেকা লগে একদম পাগল যেনে কেনেকে মাথা পাগলতো থাকোঁ মই ঘৰত থাকিলে। বাহিৰত গ'লে ষ্টাইল কৰিলওঁ অলপমান সেইটো বেলেগ কিন্তু ঘৰত থাকিল টো কেনে সিহঁত ভালকে তোমাৰ দিছিপ্লিনত থাকে ন?
উম, সিহঁতে একদম খোৱা লোৱাটো বহুত ডিচিপ্লিন আৰু কাপোৰ পিন্ধাতো চাবা ডিচিপ্লিন লৈ থাকে একদম। সিহঁতৰ জাগাহ বিলাকো ধুনীয়া দেশতটোও বহুত ধুনীয়া দেখাত।
চাফা তাৰ মানে-মানে মানুহবোৰ ভাল ন মানে লেতেৰা নকৰে আমাৰ ইয়াত তে য'তে ত'তে মানুহে কিবা কিবি পেলাই থব নহলে কিবা খাই কিনে পেলাব নহলে। তাকে, চৰকাৰক দুখীও লাভ নাই মানুহ বহুত বেয়া থাকে। কেই মানে চিভিক চেন্স নোহোৱা হৈ গৈছে।
অ', আৰু সিহঁতৰ চাবা বিহেভিয়াৰো বহুত ভাল মানে জানে আৰু চব। কেনেকৈ সন্মান দিব লাগে কি নালাগে।
সেয়াই হা।
আমাৰ দেশতো এইবোৰ চেঞ্জ কৰিব লাগে ন? এইখিনি উন্নতি হলে বহুতখিনি ভাল হ'ব।
যদি নিজৰ মাইণ্ডটো চেঞ্জ হয় তেতিয়া চেঞ্জেছ অ-অকলে-অকলে আহি যাব। ভাবিছানে কৰিয়ালৈ যোৱা ফিউচাৰত? মানে চান্স পোৱা এনে ফুৰিব যাবা বুলি?
অ', ভাবিছোঁ এইবাৰ ফুৰিব যাম যদি চান্স হয়।
মইয়ো মানে ভাল লাগে, সিহঁত দেখি ব ইমান মানে, এবাৰতো যাব মন যায়, ইমান ধুনীয়া দেশ ন।
অ', এবাৰ যাব পাৰিলে ভালে লাগিব।
অ', ত তাকে, আৰু তোমাৰ মানে ফেভৰেট প্লেচ কোনটো হয়।
ফেভৰেট প্লেছ, অসমৰ নে বাহিৰৰ।
উম, বাহিৰৰ মানে ধৰিলোৱা আৰু অসমৰ বাহিৰত চবতকে ক'ত যাব তোমাৰ ইচ্ছা মানে টো জাগাত গ'লে বহুত মানে ভাল লাগিব তোমাৰ ড্ৰিম টাই, ড্ৰিম প্লেছ।
মানালী যাব মন আছে, অসমৰ মানে ভাৰতৰ।
সেয়ে মোৰো।
কশ্মীৰ, বহুত ধুনীয়া জাগা ন।
উম, ঠাণ্ডা জেগাবোৰ বেছি ভাল লাগে ন। মনালি, কাশ্মীৰ, দাৰ্জিলিং বাহিৰৰ চুইজাৰলেণ্ড। বহুত ধুনীয়া লাগে।
অ', তাৰে ভিউবিলাকো ইমান ধুনীয়া, ফটো চটো উঠিব পাৰি, মানে ভাল লাগিব গ'লে।
তাকে আও।
তোমাৰ এনে ক'ত যাব মন, যেনেকা মানুহৰ ড্ৰিম প্লেচ থাকে ন সেনেকুৱা।
অ', মানে ইণ্ডিয়াত ধৰি লোৱা তুমি যেনেকে ক'লা ন, কাশ্মীৰ মনালী, মোৰো তেনেকে যাম, ফাৰ্ষ্টতে ভাবিছো আগতে শ্বিলঙলৈ যাম, তাৰ পিছৰ পৰা মই মনালী তেনেকে বহুত ভাল লাগে। এইবোৰ জাগাত কিন্তু সেই লগৰ বা ফেমিলিৰ লগত তেনেকে গ'লে ভাল লাগে যায় কিনে, মানালি চানালি।
ফ্ৰেণ্ডৰ লগত সেনেকে গ'লে বেছি ভাল লাগিব, ইঞ্জয় কৰিব পাৰি বেছিভাগ।
আৰু চুইজাৰলেণ্ড ফালে আৰু লণ্ডন চাইটো মানে সেইবোৰ ধুনীয়া থাকে বহুত।
জাগাও বহুত ধুনীয়া কিন্তু বহুত দূৰ হৈ যায়, উম।
ঠাণ্ডাও হয় ইমান গৰম নাই ইমান, সেইটো ৱেডাৰটো বহুত ভাল লাগে মোৰ।
মোৰো ভাল লাগে তাৰে জাগাবিলাকো ভাল লাগে, ইমান
তাকে, মানে সিহঁতে মানে কি জানা আমাৰ মানুহবোৰৰ নিচিনা নহয়, য'তে ত'তে যি নেপেলাই, য'তে ত'তে একো নকৰে, তাকে। আমিও মানে সেই কৰো ন, মানে চবেই চেঞ্জে হয় দেখা নাই আমাৰ ন দিবোৰ ইমান লেতেৰা, এইটো চৰকাৰেটো নকৰে, মানুহে লেতেৰা কৰে এইবোৰ।
সেইটোয়ে, মানুহে নিজে নিজক ঠিক কৰিব লাগিব এইবোৰৰ প্ৰতি অলপ সচেতন হৈ কিনে চাফা ৰাখিব লাগিব দেশটো, তেতিয়াহে আগবাঢ়িব।
তাকে যেনেকে আমি মানে নিজৰ ঘৰটো চাফাকে ৰাখো, বাহিৰতো তেনেকে চাফা কৰি ৰাখিব লাগে।
এই সেইবোৰ মানুহে আজিকালি নাভাবে।
উম। বাকী বাৰু সেই খালা ন, ব্ৰেকফাষ্ট কৰিলা।
অ', তুমি এতিয়া কি কৰিবা আৰু।
এতিয়া মানে অ', সেই কৰিম আৰু মানে গা চা ধুই ফালে ফিল্ম এখন চাম বুলি ভাবিছোঁ।
অ', কি ফিল্ম চাবা, হিন্দী নে ইংলিছ।
নাই-নাই, হিন্দী বলীউডৰ ফিল্ম এখন চাম উইচ লিষ্টত আছে পুৰাণা হয় ইমান নতুনো নহয়। এনেকুৱা লাগিল ন বতৰটো চাই আকৌ বৰষুণ দিব বুলি।
চোৱা একেবাৰে মেঘ হৈ গৈছে ন বতৰটো। বৰষুণ আহিব চাগে। নে আকৌ পানী হ'ব ৰাস্তাত।
সেইটোৱে, কিন্তু একদম ভাল হৈছে দেই বৰষুণ আহি পেলাই গৰমটো নাইকিয়া হৈ গ'ল।